হেল্ল' কি কৰি আছা হেই?
কি কৰিম আৰু, গৰমত বাগৰি আছোঁ।
অ', মই বোলো এই খবৰ এটা লওঁ।
উম।
বাকী ভাল আৰু? এই মোপাইাল গৰম উঠি ৰ'বা চাৰ্ৰজপা এৰুৱাই আনি তোমালৈ ফোন এটা কৰওঁ বোলো।
মোবাইল আছিলোঁ যে।
অ', হয় নেকি? এইটো পোৱালীটো চা নোৱাৰি দিয়া, গৰম হলে মোবাইলটোও গৰম হয় ন?
উম, হয় দিয়া। কৈছা এনে কম দামী মোবাইলটো আৰু বেয়া।
অ', এই আমাৰ ঘৰৰ কাষতে এইখিনিতে গছ এজোপা আছে যে, চাঁ পৰিচেযে বহি আছোঁ। মন বতাহ লৈ লৈ, প্ৰাকৃতিক হাৱা লৈ লৈ। ফেনৰ হাৱা কিমান ল'বা, ৰাতিটো ফেন চলিয়ে থাকে হনে?
অ'।
সেয়া। কি কৰি আছা?
কি কৰিম, বাগৰি দিছোঁ আৰু ৰাতি যিহে টোপনি ক্ষতি হৈছে।
উম, উম। তোমাৰ বুকে চুকে বিলাকৰ অৰ্ডাৰ আহিছে নে নাই?
হে সেইবোৰ বনাই থাকোতে ৰাতি টোপনি ক্ষতি, এনে বোলো এইকণ টাইম ফ্ৰী হৈছোঁ। এইকেইদিন অৰ্ডাৰ নাই মানে। এইকেইদিন অকণ ৰেষ্ট লওঁ।
মোৰ কেকৰ অৰ্ডাৰ এটা আছিলে, এই জাষ্ট মানে বনাই থৈ আহিছোঁ, ফ্ৰিজত সোমোৱাই থৈ আহিছোঁ।
অ'।
হেৰি আহিবহে ইভিনিং নিবলে, মই বনাই কৰি থৈ আহিছোঁ আৰু।
উম, ভাতকে এইকেইদিন খাব লাগিব ৰখা, বেলেগলে। তোমাৰ হাত কেক বোলো এদিন খাবল লাগিবহি
অ', খাবা দিয়া খাবা দিয়া। এইফালে আহিলে কৰিলে খাবা দিয়া। খোৱাম এদিন বনাই কৰি। আকৌ তোমাৰ বুকে বিলাক কিন্তু ফটো চটো পাই থাকোঁ, ভাল লাগে দে খি, ধুনিয়া ডিজাইন ডিজাইন দি বনোৱা। অ', হয় নেকি? দিয়া হ'ব তোমাৰ বাৰ্থডেত মই কেক দিম, তুমি মোৰ বাৰ্থডেত বুকে দিবা।
অ', এক্সচেঞ্জ কৰিম দুইজনীয়ে।
অ'। তাকে।
উম।
জোঠাই কি কৰি আছে?
আছে বহি কৰি হ'বলা, মই গমেই নাপাওঁ ভিতৰতে ৰুমতে আছোঁ যে।
অ', অ', তুমি ৰুমত আছা। ৰুমত গৰম পৰা নাই, ভিতৰত গৰম সোৱোৱা নাই।
এ, দুখন ফেন লগাই লৈছো আৰু ইফালে।
অ'।
সেইটো কাৰণে।
মোৰ চো মোৰ ৰুমত গৰম সোমালেও ওপৰৰ ভেন্টিলেচন বিলাকো খুলি কৰি, খিৰিকী চিৰিকি খুলি থৈছো, তথাপিত হাৱা অকণ ভাল নাহে।
মোৰ ৰুমতটো মানে ওপৰত গছ এজোপা আছে যে, ডাঙৰ মানে চাহ পৰি থাকে ইমান গৰম নোসো সোমাই বাৰু।
অ অ তাকে কচু অকন কচু কাটিব যাও বুলি ওলাইছো এয়া আমা ঘৰৰ ওচৰতে এখন ফিল্ড আছে
অ
সেই ফিল্ডখনপা কোলা কছুকে কাটি আনুং বোলো গৰমত খাবলে, উম কচু খাম একদম টেঙা দি কন বিলাহীতো লাগে এতিয়া কন বিলাহীতো পাবলে নাই নহয়, ডাঙৰ বিলাহী আছে এতিয়া সেয়া দিয়ে বন
সেইটো এতিয়া খোৱাদ নোহোৱা হৈছে হয়
উম
উম
গৰমত এইবো খাইয়ে ভাল লাগে বোলো মাক কচু কচু সেয়া হে তৰকাৰী বনাম তৰকাৰি মানে ভাজি নিচিনা বনাম আৰু বোলো এ বিলাহী দি আকৌ বজাৰপা দেওবাৰে এনা শুকান মাছ আছে চাটনি অকমান বনাম পিয়াঁজ দি সেয়াই খামা আৱ তা দুপৰীয়াকে আৱ এতিয়া চাহটাহ খাই মেলি উঠিছোঁহে
অ মই ৰাতিৰ ভাত আছিল খাইবই উঠিলোঁ ভাত বোলো দেৰিকে বনাব
মিঠাই লৈ আহিছিলে অহ শেষ হোৱাই নাই এ নেমাতিলোঁ আও দিয়া বেছি টাইম থৈ দিলে বেয়া হব নহয় সেইকাৰণে ঘৰৰ মানুহে খাই শেষ কৰি দিলোঁ আৱ
উম
উম
মাহঁতে কি কৰিছে তোমা?
মাহত আছে ভিতৰে ভিতৰে, কামে কামে আছে মই বিচনাত বিচনাত পাৰিলো অ ঘৰচৰ সাৰিলো চাহ-তাহ বনাই চবকে খোৱালোঁ খুৱাই লৈ কাপোৰ মেলিবলে আহিলো কাপোৰ মেলিলো, মেলি লৈ অকমান বহি আছো গছৰতলতে
উম মও সেয়াই গা-পা ধুওঁতে চব কাপোৰ ধুই পখালি
কটাৰীখনো মানে লৈ আনিছোঁ একেবাৰে বোলো একে কচু কাটি কৰিহে ভিতৰত সোমাম আৱ আকৌ শুকান মাছ কেইটা অকমান মানে গৰম পানীত ভিজাই থৈ আহিছো মই তেনেকে কৰিলেহে ভাল পাওঁ খাই। খোৱা বোৱাত বীজাণু থাকা নিচিনাই হয় ন
অ সেইবোৰ নাইকিয়া হৈ যায়
সুব ভাবিছানে
হা
এনে চাটনি খাই পাইছানে বোলো শুকান মাছৰ?
বনাই আমা ইমান ভালকে বনাব নাজানে, চালিহে কিনি খাব যাওঁ আৰু দোকান এখন মানে বঢ়িয়া বনাই
আকৌ পিঁয়াজ এনেকে দি পেলাই বনাই খাবাচোন চাটনী অকণ ভাল লাগে।
অ অ তোমাৰ পৰা ৰেচিপি বিলাক ল'ব লাগিব বনাবলে
অ অ বাৰু মই ৰেচিপিডাত এক্সপাৰ্টে হয়
উম
সুধিব পাৰা কি কিবা বনাব মন গলে। ঘত কিবা কিবি বস্তু থাকিলে সুধিব পাৰা বাও এতিয়া আক' আজি, কালি মানে পৰহি গাখীৰ দিছিলে। পৰহিৰে অকণ তে তেই আছিলে। তাতে মই কি কৰিলো ভাবিলো নাফাতে বুলি কালি গাখীৰ খিনি ঢালি দিলো তাতে গৰম কৰি দিলো দিনত যোনে যি খালে খালে আও ৰাতিটো থাকি গ'ল নহয় আধালিটাৰ মান। এতিয়া ৰাতিপুৱা গাখীৰ চাহ খাবলে চাইছোঁ নহয় ফাটি গ'ল। আকৌ সেইখিনি কাম আছেই পনিৰ বনোৱাখন। পনিৰ অকণ বনাই থ'ম বোলো। অঁ, বনাওঁ দিয়া।
অঁ, অ।
এহ্ সা-সুবিধা পালে এইবিলাকত লাগি থাকি ভাল লাগে আও। হাত হাতৰ কাহখন উম নাই এইবিলাকত মোৰ এলাহ নালাগে বাৰু। কৰি মেলি খুৱাব পালে ভালেই লাগে।
তোক ভাল লাগে বাৰু। মোক গৰম দিন চুষ্টি লাগে।
অ
আৰু গেছৰ যিহে চিটুৱেচন হৈছে জুইত বনাব লগা হৈছে যে
অ হয় দিয়া
অঁ। নে কি বনাব মগু নৰ্মেল কে যি পাওঁ তাকে বনাই খোৱাই ভাল লাগে আৰু ইমান হেভিকে নবনাও।
উম, এইটো হয় গৰমত।
এনি
তথাপিও এইবোৰ কৰি থকা অভ্যাস যে সেইকাৰণে গাখীৰ-চাখীৰ ফাতিলে আমাৰ পেলনি নাযায়। এই পনিৰ-পনা নহলে ৰসগোল্লা বনাই থৈ দিওঁ। বেকিং-চেকিন থাকিব লাগে আৰু ৰসগোল্লা বনাবলে।
উম।
নাথাকিলে নহয় আও। বনোৱাতো নহয় মানে, পনীৰকে বনাই থলো হয় আৰু ৰসগোল্লা বনোৱা নহয়।
সেইবোৰলে সময় নহয়গে মানে?
উম, ৰসগোল্লা বনালে আকৌ একেবাৰে গোটেইখিনি ফিনিচ কৰি থ'ব লাগে। পনীৰ বনালে কৰিব নালাগে হয়। চাকনিখন দি চাকি পেলাই অকণ থৈ দিলেই হ'ল আৰু ফ্ৰিজত। আকৌ বেছি গৰম পৰিলে আইচ ক্ৰীম-চাইচ ক্ৰীম বনাই খোৱা সেই হেভিততুটো আছেই মোৰ।
সেইটো আগৰ পৰাই আছে তোমাৰ।
খাইচানে নাই তোমালোকে পিছে এইবোৰ গৰমত? অঁ, হাঁ?
কি কৈছিলা?
গৰমত বোলো খাইছা নে নাই আইচক্ৰীম-চাইচক্ৰীম?
এই গৰমত কোনোবাই আইচক্ৰীম নাখাব নে বাৰু।
অঁ, মই খাওঁ দেই।
মোক কিবা ডেইলি খোৱা নিচিনা লাগে। খাওঁতে, খাওঁতে এবাৰ বেমাৰে হৈ গৈছিলেগে।
ঠাণ্ডা, জেলি এইবিলাক চলে মোৰ বহুত।
উম।
বাকী তোমাৰ গোটেই বুকে বস্তুবিলাক মানে আ ৰেডি হৈয়ে থাকে হাতত ন, বুকে অৰ্ডাৰ দিলে ডা ডাইৰেক্ট বনায়ে দিয়া আৰু।
মানে মানে মই থাকা কোৱা যায় আধাখিনি প্ৰিপাৰেচন কৰি থৈ দিওঁ আৰু।
অ অ অ, ডিজাইনবিলাক মানে অ সকল বিলাক বুকে ডিজাইনবিলাক বেলেগ - বেলেগ দেখো যে।
অ।
সেইকাৰণে হবো ইমান কম সময়তে বনোৱা নে সেইকাৰণে সুধিছো আৰু।
উম, প্ৰিপাৰেচন কৰি থৈ দিয়া যে আধা, চ সেই লগৰ লগত পালে আৰু মানে ঘৰ এটো এ নিদিও আৰু।
অ অ। তাকে, ভাল বনোৱা বাৰু দেই মোৰ পচন্দ লাগে, মই মাহঁতকো দেখাও নহয়। লৈ চোৱাচোন তাক খুব ধুনীয়াকে বুকেবিলাক বনাইছে। কালাৰ কম্বিনেশ্যনবিলাক ভাল আৰু তোমাৰ ফিনিচিঙো ভাল। মই এটা অৰ্ডাৰ দিম বুলি ভাবিয়ে আছো। হেল্ল'? শুনিছানে? হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল'?